হেল্ল'?
হেল্ল'?
হয় কওকচোন হয় শুনি আছোঁ।
হয় নমস্কাৰ।
হয় নমস্কাৰ জনাইছোঁ।
হয় আপুনি বাৰু ব্যস্ত আছে নেকি।
নাই, নাই মই ব্যস্ত নাই দিয়ক ক'ব পাৰে।
হেল্ল'?
হয়।
হয় মই মানে আপোনাল লগত বিষয় এটা আলোচনা কৰিম বুলি ভাবিছোঁ। অ, আপুনি বাৰু আগ্ৰহী হয় নে।
হয়।
হয়, মই আপোনাৰ লগত মানে গামোচাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ। আপুনি মানে আমাৰ অসমীয়া গামোচাৰ হয়, নিচয় শুনিচে চাগে, বা ব্যৱহাৰ কৰি পায়। পিছে চাগে
হয় নিশ্চয় কাৰণ অসমত বাস কৰো বাও সমীয়া যেটো নিশ্চয় পাইছোঁ।
হয়, হয় মানে আপুনি গামোচাৰ বিষয়ে মোক অকণমান জনাব পাৰিব নেকি বা গামো পোছাক কি বস্তু বা কেনেকুৱা
হয়, হয় মই আপোনাক যিখিনি মই জ্ঞাত সেইখিনি নিশ্চয় আপোনাক জনাবলৈ চেষ্টা কৰিম। আৰু আপুনি যিখিনি জ্ঞাত মোক জনাব বুলি আশা ৰাখিলোঁ।
এপিছত
হয় গামোচা বুলি ক'লে আমি প্ৰয়প
অ, আপুনি বাৰু জনাওকচোন যে মানে অসমীয়াত অসমীয়া হলে কেনেকৈ বোৱাম। হয়।
হয় কাৰণ গামোচা এখন কাপোৰৰ লগতে আমাৰ অস অসমৰ গৌৰৱ বুলি কওঁ যিয়ে আমাৰ পৰিচয়
হয়, হয় নিশ্চয় এইটো আমি মানে এইটোতো হয় অসমীয়াই গামোচা সন্মান হিচাপে ব্যৱহাৰ কৰে।
হয় সন্মান হিচাপে আমি বা হেইটোৱে আমাৰ পৰিচয় অসমৰ প্ৰতীক আৰু আমাৰ গামোচা হন বিশ্বত আপোনাৰ কিবা অনুচ স্থান হওক বা বিশ্বৰ কিবা এটা হেয়ত আপুনি গ যাব গ'লে বা গ'লে আপোনাৰ গামোচাখন প্ৰথমে আমাৰ পৰিচয় দিব পাৰি।
হয়।
হয় গামোচাক আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰো। যেনে আপোনাৰ আত অতিথিক আমি আদৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ প্ৰথমে। অইন খন ঠাইৰ পৰা আহে হয়।
হয়। আৰু কি, কি কামত মানে গামোচা ব্যৱহাৰ কৰা হয় আপুনি লঙাব নেকি।
হয় গামোচা ব্যৱহাৰ বুলি ক'লে আপোনাৰ নামঘৰত পূজা, পূজা পাতালত বা বিহুৰ সময়ত বা আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থাকা আপোনাৰ গা ধোৱাৰ সময়ত বা মূৰ যেতিয়া আমি ধোওঁ মূৰ বান্ধিবলৈ ব্যৱহাৰ কৰা হয় গা মোচিবলৈ তেনেকুৱা বা বিহুৰ সময়ত ডেকা গাভৰুৱে কঁকালত বান্ধে
হয় আচলতে অসমীয়াই গামোচাখন দৈনন্দিন জীৱনত মানে এটা মানে কি এখন চে এৰিব নোৱাৰা বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে একদম গামোচা খন লাগিবই হয়। আপুনি বাৰু গামোচা মানে এনে কিবা গামোচা কে কেই প্ৰকাৰৰ বা কেনেকুৱা, কেনেকুৱা গামোচা আছে জনাব পাৰিব নেকি?
হয় কেই প্ৰকাৰ বুলি ক'লে গামোচা চোৱৰে আমাৰ সাধাৰণতে মেচিন শালত বোৱা গামোচা বা আপোনাৰ ঘৰ তাত গামোচা তেনেকুৱা থাকে যিবোৰ আপোনাৰে শালত নিজৰ সেইবোৰ কপাহী সুতাৰে বোৱা হয়। হয়, হয় যিবোৰ আমাৰ বৱহাৰ কৰিবলৈ বহুত আৰামদায়ক হয়।
হয়।
কোমল আৰু আৰামদায়ক।
অ'
হয় আৰ দুটা সেত হে কৰা যে আপোনাৰ বগাত
হয়। হেল্ল' হয় মানে গামোচা কি কি ৰঙত থাকে এনে জনাব নেকি?
হয় ৰং বুলি ক'লেতো আপোনাৰ সাধাৰণতে আমি এ মাজত আপোনাৰ বগা আৰু চাইডত দ কাষে আপোনাৰ ৰঙাৰে ৰ পাৰি দি এনে তেনেকুৱাকৈ বুঢোৱা দেখা যায় এ এটা ঠাইত। এক প্ৰকাৰৰ আৰু আপোনাৰ সেউজীয়া চাইডত বগাৰ লগত আপোনাৰ সেউজীয়া চাইদত পাৰী হিচাপত বোৱাও আপোনাৰ দেখা পোৱা যায়। সাধাৰণতে দুই প্ৰকাৰৰ বিশেষ ভাৱে আমাৰ দেখা পোৱা যায়।
হয়, হয়, হয় আৰু গামোচাৰ ফুলৰ চানেকিৰ কিবা বিশেষত্ব আছে নেকি মানে যে ইয়াত এনেকুৱা চেনেকীহে ব্যৱহাৰ কৰিব বা
হয় চানেকি বুলি আপোনাৰ বিভিন্ন ধৰণৰ চানেকি আপুনি তুলিব পাৰিব তাতে। শিপিনীসকলে।
আপোনাৰ জাপিৰ ফুলৰ চানেকি তুলিব পাৰে বা আপোনাৰ ময়ুৰৰ পাৰে। বিভিন্ন ধৰণৰ নিজৰ আপোনাৰ ইচ্ছামত তেওঁ আপুনি ফুলৰ চানেকি দি তাত সৌন্দৰ্যটো বনাব পাৰে।
সাধাৰণতে হয়।
হয় আপুনি যিখিনি জ্ঞাত মোক অলপ জনাব চেষ্টা কৰিবচোন।
হয় আচলতে গামোচা বুলি নহয় অসমীয়া শিপিনীয়ে যি কাপোৰে বোৱে মানে ধৰি লওক চাদৰ মেখেলা হওক বা যি ফুলৰ চানেকিবিলাক বিশেষকৈ প্ৰাকৃতিৰ পৰা মানে প্ৰকৃতিৰ পৰা ইনসপায়াৰ্ড হৈ পেলাই মানে প্ৰকৃতিৰ বস্তুবাকে ফুলিবলৈ চেষ্টা কৰে যেনে ধৰি লওক জুন- তৰা বা ফুল গছ-লতা পাত বা চৰাই- চিৰিকটি যাতে ন পখিলা বা আৰু অসমীয়া বিভিন্ন বস্তু যেনেকে ধৰি লওক জাপিও